অঁ! হেল্লো।
নমস্কাৰ। অহ! কেনে আছা? বোলো কেনে আছা?
হেল্ল'!
হেল্ল'!
উম! হয়।
আপোনাৰ তাত নেটৱৰ্ক কম আছে নেকি?
হেল্ল'! হেল্ল'। মই শুনি আছোঁ। অ! মইয়ো শুনি আছোঁ। ঠিক আছে শুনি আছোঁ। এতিয়া মই ঘৰত আছোঁ।
ঘৰত না? সময় আছে না অলপ দহ মিনিট মান? এই এটা বিষয় লৈ অলপ ফোন কৰিলোঁ কথা পতাৰ কাৰণে।
আলোচনা কৰোঁ।
অতনি, অলপ পাতি বিচাৰিছিলোঁ অপোনাৰ লগত।
স্বাস্থ্যটো যে ক'লে এইটো মানে বহুত ভয় লগা এটা বিষয় হৈ পৰিছে। স্বাস্থ্য এতিয়া স্বাস্থ্য ক'লেই মানে কথা মনত আহে ভয় লাগে হয়। কওকচোন। কথা মানে আজিকালি ধৰক স্বাস্থ্য বুলি মানে স্বাস্থ্যটো কাৰো ঠিক নাই।
আপ -আপোনাৰ তাত নেটৱৰ্ক অলপ সমস্যা কৰি আছে, হা।
এতিয়া?
এতিয়া ঠিকেই আছে।
ঠিকে আছে। সেইটোৱে ভয় লাগে হয়। স্বাস্থ্যৰ কথা সুধিলেই ভয় লাগে। আজিকালি মানে স্বাস্থ্যটো এনেকুৱা হৈছে। যে ঔষধৰ ওপৰত মানুহে বেছি নিৰ্ভৰ কৰি আছে।
ত' সেইটোৱেই স্বাস্থ্য ভাল ৰখাৰ কাৰণে যিবিলাক ব্যৱস্থা সেইবিলাক মানুহে ভাল নাপায়। সেইবিলাক ক'লে মানুহে বেয়া পায়।
সেইটোই কথা।
সেইটোই কথা।
বিশেষকৈ গা- গাঁও অঞ্চলত আৰু সমস্যাটো বেছি।
বহুত বেছি, বহুত বেছি য'ত গাঁও অঞ্চলত
এটা কথা কবলৈ গ'লে সিহঁতে ভাবে কি এ সিহঁতে বা কাৰো পৰা পইচা খাই আহিছে। আমাক বুজাব
বুজাবৰ কাৰণে ঠিক-ঠিক-ঠিক, পইচা লৈ আহিছে, ঠিক। এইটোৱে ডাঙৰ সমস্যা এতিয়া সমস্যাটো সেইটোৱেই যে আমি কি খালে স্বাস্থ্যটো ঠিক থাকে? কি খালে স্বাস্থ্যটো মানে বেয়া হয়। সেইব- সেইবিলাক বিষয়ে আমি মানে নুবুজা হৈছোঁ। মানে বুজিলেও মানে সেইবিলাক আমাৰ ভাল নালাগে।
তাৰমানে মোৰো সিমান ধাৰণা নাই, ঠিক আছে।
হম।
সেইকাৰণেই আৰু তোমাক ফোনটো কৰিলোঁ মানে এতিয়া আমি মানে আমাৰ এ স্বাস্থ্যটো ভাল ৰখাৰ কাৰণে কি কি পন্থা অৱলম্বন কৰিব পাৰো বা কেনে ধৰণৰ খোৱা খাদ্য খালে ভাল হ'ব, কোনটো খালে বেয়া হ'ব, অলপ জনালে মই ভাল পাম।
হয়, হয়, নিশ্চয়- নিশ্চয়, আচলতে স্বাস্থ্যটো হয় নিজৰ পৰা স্বাস্থ্যটো ভালে ৰখাৰ কৌশলটো হৈছে। নিজৰ পৰা মানে এয়াতে ধৰক আমি ঘৰত যিবিলাক বস্তু খাই আছোঁ এতিয়া মানে ঘৰত বুলি ক'লে আমি আচলতে ঘৰৰ বস্তু একোৱেই খোৱা নাই। বজাৰৰ পৰা আমি আম কিনি আনিছোঁ, বজাৰৰ পৰা আমি শাক- চব্জি কিনি আনিছোঁ। বজাৰৰ পৰা আমি মাছ কিনি আনিছোঁ, ত' এইবিলাক যিলাক বস্তু বস্তু আনিছোঁ আমি সেইবিলাক বাৰু কিমান স্বাস্থ্যসন্মত। সেইবিলাক খালেই আমাৰ মানে কিমান মানে আমাৰ স্বাস্থ্য ঠিক থাকিব, সেইবিলাক বিষয়ে আমি কেতিয়াও চিন্তাই নকৰোঁ। এতিয়া কথাটো হৈছে যে স্বাস্থ্যটো আমি নিজে ভাল ৰাখিব পাৰোঁ। মাছ মাংস খালেই যে আমাৰ স্বাস্থ্যটো ভাল থাকে থাকিব সেইটো কথা নহয়, কথাটো হৈছে যে আমাৰ যিহেতু আমি গাঁৱত থাকোঁ। গাঁৱত থাকিলে আমাৰ বহুত মানে স্কপ আছে আমাৰ নিজৰ স্বাস্থ্যটো ভাল ৰখাৰ কাৰণে। এতিয়া আমি যদি আমাৰ ঘৰৰ পানীবিলাক আমি খাই আছোঁ। ত কিছুমানে কি কৰিছে চহৰৰ নিচিনাকৈ মানুহে ঘৰত ফ্ৰিজ ৰাখিছে। তো ফ্ৰিজত কি থ'ব এতিয়া পানীৰ বাহিৰে একো নাৰাখে। ত' কি কৰে সেই ঠাণ্ডা পানী বিলাক খাই আছে, মানুহবিলাকে কি সেই ঠাণ্ডা পানী
মৰ তাত যাবি
হয় ঠাণ্ডা পানী খালে কি হ'ব, গলৰ বেমাৰ হ'ব। এইটো গলৰ বেমাৰ হ'ব, নহ'লে কিডনীৰ কিবা ক্ষতি হ'ব মানে
হয় হয়
হয় হয় বহুত ধৰণৰ বেমাৰ হয়। আমি সেই ফ্ৰিজতো নিকিনাকৈ সেই পইচাৰে যদি এটা কি বুলি কয় সেইটো উম। এই পানী পৰিষ্কাৰ কৰাৰ কাৰণে যদি আমি আ কি বুলি কয় ফিল্টাৰ এখন কিনিলি কিনি আনো আমাৰ স্বাস্থ আমাৰ স্বাস্থ্যটো বহুত ভাল থাকিব, কাৰণ আমি টিউৱেলৰ পৰা পানী খাওঁ। আৰু টিউবলত আৰ্চেনিক থাক থকাৰ বহুত সম্ভাৱনা থাকে। আইৰণ থাকে আৰু বেছিভাগ বেমা আৰম্ভ হয় আমাৰ ৰাতিপুৱাৰ পৰাই মানে আমি যিবিলাক পানী খাই আছোঁ। সেই পানীৰ পৰাই আমাৰ বেমাৰটো আৰম্ভ হয় কিছুমানে কি কৰে উঠিয়েই ঠাণ্ডা পানী খাই দিয়ে আচলতে ঠাণ্ডা পানী তেনেকৈ খাব নোৱাৰি।
উম
পানী খোৱাৰ কিছুমান নিয়ম আছ ছে পানী অলপ গৰম কৰি আকৌ ঠাণ্ডা কৰি পানী খাব লাগে। যদি ফ্ৰিজ ফিল্টাৰ নাথাকে।
মই কিন্তু মই কিন্তু হাহ মই কিন্তু যোৱা মোটামুটি তিনি চাৰি বছৰৰ পৰা এই বস্তুটো কিন ন্তু আৰম্ভ কৰিছো মোৰ
বহুত বহুত ভাল কথা।
যিটো খোৱা সেইটো কিন্তু আমি পানীখিনি ঘৰতে গৰম কৰি খাওঁ। আমাৰ পৰিয়ালৰ যিমান মানুহ আছে চ'ব আমি গৰম কৰি খাওঁ।
মই নিজেও খাওঁ সেইকাৰণে মই ক'লোঁ এতিয়া হৈছে যে আৰু আপুনি গুণমানে কিছুমান কথা আপুনি লক্ষ্য কৰিব যে মানুহবিলাক নিজৰ স্বাস্থ্য ভাল ৰখাৰ কাৰণে ঔষধ ঔষধৰ ওপৰত মানে ডকক্তৰৰ ওপৰত এশ পাৰ্চেণ্ট নিৰ্ভৰশীল হৈ আছে। ত'এশ পাৰ্চেণ্ট নিৰ্ভৰশীল হ'ব নালাগে, যে আমাৰ হাতত বহুত উপায় আছে। আমি ৰাতিপুৱা উঠি ব্ৰাছটো কৰাৰ আগতে, অলপ মুখটোক ধুই পানী খাব লাগে, মোটামুটি এক লিটাৰ। এক লিটাৰ না খাব নোৱাৰিলও অলপ অলপকৈ আৰম্ভ কৰিব লাগে। কৰাৰ পিছত আমি, চাহ বস্তুটো খাবই নালাগে ৰাতিপুৱা। চাহ খালে মানে আপুনি বিজ খালে।
চাহটো মই এৰি দিছো, পুৱাতে মই ভাত খাওঁ।
ভাত খাব, যি আছে সটো-সেইটোৰে ভাত খালে। এতিয়া ভাত খালে, কিছুমানৰ কি হয় গেছটো, ইমান মানে তাৰ। আৰু ডেইলী ৰুটিনত, এটাকৈ গেছৰ টেবলেট খাব। ত' গেছে, গেছৰ টেবলেট খাব নালাগে আপুনি। আমাৰ ঘৰতে বহুত ঔষধ আছে। আপুনি যদি মানিমুনিটো খাই দিয়ে, ৰেগুলাৰ খায়-খায়। আপুনি ৰাতিপুৱা খালে, আবেলি খালে, বাছ আপোনাৰো গেছ নহয়।
আমি, অমিতা আছে যে, অমিতা, অমিতাৰ যিটো ফুল।
হম।
এই ফুল খালেও কিন্তু, গেছৰ সমস্যাটো বহুত মানে কমি যায়, তাৰ পিছত আদা, ঘৰতে খাব পাৰোন, উম।
খাব পাৰে। বহুত গেছ উঠিছে, আপুনি অলপ আদা খাই দিলে। তাৰপিছত, নহ'লে অলপ জিৰা খাই দিলে, গলত মানে কাহ উঠি আছে, বাৰ, বাৰ কাহ, গলত খোজুৱাই, মানে আপোনাৰ কি বুলি কয়, এলাৰ্জিৰ নিচিনা লাগে, টোপোলা বান্ধি থাকে। আপুনি এটা দুটামান, লং খাই দিলে, শেষ হৈ গ'ল। একো প্ৰব্লেম নহয়। তাৰপিছত মানিমুনি খাই দিলে, আপোনাৰ স্কিনো ভাল থাকিব, আৰু আপোনাৰ গেছো নাথাকে, ভাত মানে হজমো ভাল হ'ব। আদা খালে হজম হ'ব, গেছ নাথাকে। আৰু ব্লাড চাৰ্কুলেশ্যনটো ভাল যায়। এইবিলাক বস্তু খাব পাৰে।
আচ্ছা, আমি কিন্তু আৰু এটা বস্তু কৰিব পাৰো, আপুনি যিখিনি কলে সেইটো খোৱা খাদ্যৰ বিষয়ে কৈছে, ভাল লাগিছে। কিন্তু তাৰ বাহিৰেও কিন্তু আমাৰ আৰু বহুত পন্থা আছে, যেনোৱা আমি ৰাতিপুৱা উঠি, যদি আমি এক ঘন্টামান খোজ কাঢ়ো, বা যোগ ব্যায়াম কৰো, এক্সাৰচাইজ কৰো আমি। হে, সেইটো হ'লে কিন্তু মানে, আপোনাৰ যদি বিষ থাকে। সেইটো এক্সাৰচাইজ কৰিলে, ভাল হৈ যায়। দুই নম্বৰত আছে, আপ আপোনাৰ যদি ক'লে, পেটটো ডাঙৰ হৈ যায়।
হুম, হম্।
ঠিক আছে, তেতিয়াহ'লে আপুনি এক্সাৰচাইজ কৰক, পিচত সেইটো বহুত নৰ্মাল হৈ যায়। তাৰপিছত, আপোনাৰ যদি কি কয় এইটো, হাই প্ৰেছাৰ?
হয়।
হাই প্ৰেছাৰৰ কাৰণেও, খুব এটা
হয়, হয়, ঠিক কথা কৈছা। ব্যায়াম কৰিব লাগে। তাৰপিছত, ব্যায়াম কৰিলেতো বহুত বেমাৰ এনেই ভাল হৈ যায়, ঔষধো খাব নালাগে। আপোনাৰ, হজম শক্তিটোও বৃদ্ধি হয়। আপোনাৰ বিষ থাকিলে, বিষ ভাল হৈ যায়। আৰু কিছুমান বস্তু আছে যে মানে বেছি যিবিলাক মানুহে পৰিশ্ৰম নকৰে, তেওঁলোকৰ কাৰণেতো ব্যায়ামটো এক নম্বৰ ঔষধ।
ৰাতিপুৱা উঠিব উঠি অলপ যোগ কৰিলে ব্যাম কৰিলে শৰীৰটো ভাল হৈ থাকিব। আপোনাৰ মাতটো আহা নাই।
এতিয়া?
হেল অ' এতিয়া আহিছে উম, আইতিয়া ঠিক আছে, হয় আইতিয়া ঠিক আছে। আৰু কিছুমান বস্তু আছে যে আমি খোৱা খাদ্যবিলাক লৈও আলোচনা কৰিব পাৰোঁ।
মেইন কথাটো হ'ল আমাৰ চব অৰ্গেনিক খাব লাগে, ঘৰতে উৎপাদন কৰি খাব পাৰি আমি যিহেতু গাঁৱত বাস কৰি আছোঁ আমি ঘৰতে এটা বোল, এটা জিকা তাৰপিছত আপোনাৰ জলি এ, জলকীয়া, বেঙেনা এ, আলু তাৰপিছত আপোনাৰ কি কয় চাল কোমৰা, বিলাহী এইবোৰ কিন্তু আমি ঘৰতে দুই চাৰিটা দুই চাৰিটা কৰি খাব পাৰোঁ। তাৰপিছত গাঁৱত উম, গাঁৱতে আৰু এটা বস্তু পোৱা যায় এই যে ঢেকীয়া শাক যিটো কয়
ঢেকীয়া শাক যিটো হয়।
ঢেকীয়া শাক আমি ফ্ৰীতে পাই থাকোঁ, একদম অৰ্গানিক।
একদম অৰ্গেনিক হয়।
হা, তাৰপিছত এই যে কলৰ যে কিবা হয় ফুল, ফুল আছে যে কলৰ
হয় হয় হয়।
আহ, সেইটোও এটা ভাল বস্তু, এইবোৰ কিন্তু আম মানে সাধাৰণতে বহুত মানুহে ভাল নাপায় কিন্তু এই বস্তু কিন্তু খুব ভাল।
বহু মানে কেলচিয়ামৰ যিটো অভাব সেইটো নাথাকে, একদম নাথাকে। টো খালে।
আৰু পাৰিলে ৰাতি শুৱাৰ আগত যদি আমি অলপ সেই যে মদু আছে যে মদু
হুম, হুম।
মধু তাৰপিছত আপোনাৰ কিচমিচ বা খেজুৰ।
হু।
এই তিনিটাৰ যিকোনো এটা বস্তু যদি আমি দৈনন্দন্দিন মানে টোপনি যোৱাৰ আগত খাই লও এইটো কিন্তু বহুত উপকাৰত আহে। মই নিজে অলপ প্ৰমাণ কৰিছোঁতো, মই খাই থাকোঁ মানে শৰীৰৰ দুৰ্বলত তাৰ যিটো ভাৱ এইটো কিন্তু নাহে, একদম ভাল হৈ যায়।
এ, গেছৰ যিবিলাক প্ৰব্লেম, মোৰ নাই আজিকালি শেষ হৈ গৈছে। মই এইবিলাক যিবিলাক ক'লোঁ সেইখিনি মই নিজে
ত' এতিয়া কথা হ'ল আমি আৰু আপুনি দুজনে ভাল থাকিলেতো নহ'ব।
নহ'ব নহ'ব নহ'ব।
উম, বেলেগকো ভাল থাকিব লাগিব বুলি পৰামৰ্শখিনি আমি যিমান পাৰো দি দিম।
দি দিম, মই আমিতো নিশ্চয় এনেকে কাম কৰি আছোঁ। লাহে, মানুহবিলাক লাহে লাহে সজাগ হৈ যাব।
উম, মানুহ সজাগ হ'লে না আপুনি চাব মানে বেমাৰ আজাৰ মানুহৰ নহ'বই।
নহ'বই হয়। প্ৰকৃতিত চব বস্তুৱে আছে। মানে সেই বস্তুখিনি আমি কোনটো স্বাস্থ্যসন্মত কোনটো স্বাস্থ্যসন্মত নহয় সেইখিনি আমি নিজে গ্ৰহন কৰিব লাগিব সেইখিনিয়ে।
ঠিক আছে আমি আৰু এটা মানে এইটো বেছিকৈ চেষ্টা কৰিম যাতে বজাৰৰ পৰা বস্তু কিনি খাব নালাগে!
নালাগে নালাগে হয়! মেইন কথা হয় হয় ঠিক?
আপুনিও কৰিব লগতে বন্ধু বান্ধৱক কৈ দিব! যাতে ফেমিলি ঘৰতে বস্তু বনাই খাবপাৰোআমি
খাবপাৰোআমিহয়।
এইটোকেই আৰু যিয়ে নহক আপোনাৰ পৰামৰ্শ খুব ভাল লাগিল মোৰ! ময়ো চেষ্টা কৰিম মই চেষ্টা কৰিম তেনেকুৱা চলাৰ কাৰণে? ঠিক আছে হ'ব হা!
ঠিক আছে দিয়ক! হয়!